অ শুনিছা নে।
অ শুনিছো শুনিছো।
অ কি কৰি আছা।
মই আছো এনে বহি তুমি কি কৰিছা।
মই এনেই ৰবা বাকী চাহ পানী খালা।
চাহ খালো দিয়া তুমি খোৱা।
অ অ খালো খালো পিছে বতৰ কেনেকোৱা তোমালোকৰ পিনে।
বতৰটো দুদিন বহুত মানে ৰ'দ দিলে কিন্তু আজি মানে ৰাতিপুৱাৰ পৰা তামাম বৰষুণ দিছে। যে
অ আচ্ছা বানপানী হয় নে ইপিনে।
বানপানী আমাৰ ইয়াতে হৈছিল দেই মই নাই হোৱা বুলি নকওঁ তোমাৰ চাৰি বছৰ মান আগতে বানপানীয়ে। খুব হৈছিলে আমাৰ ঘৰৰ ওচৰে পাজৰে মানে হৈছিলে আৰু কিন্তু বৰ্তমান এতিয়া আৰু নহয় এতিয়া মা হ'ল
অ মাথাউৰি আদি ভাঙি যায় ন।
উম মাথাওৰি ভাঙি যায় কিন্তু এতিয়ালে বাৰু ভঙি নাই এবাৰ চাৰি বছৰমান হল হোৱা নাই বানপানী।
আচ্ছা আচ্ছা অ আমাৰতো গুৱাহাটী মহানগৰ ন। আমিতো তাতেই ড ডুব ডুব যাই থাকো। হয় হয় পিছে আজিৰ বিষয়টো প্ৰায় তেনেকোৱাই।
উম বান্ধপানী বান্ধপানী।
উম তুমি এনে কেনেকোৱা তুমি এনে। কি ভাবা যে বানপানীৰ বিষয়ে আমি বানপানীলৈকে আমি সতৰ্ক হ'ব লাগিলে। কেনেকোৱা ধৰণৰ আমি পদক্ষেপ লোৱা উচিত আমি বা আমাৰ চৰকাৰখনে।
বানপানীতটো তোমাৰ এইটো মানে আমাকতো কেতিয়াও বানপানীয়ে কৈ নাহে যে মই আহি আছো।
উম হম হম।
বান পানী হঠাত আহিব পাৰে আৰু আমি আগজানি পাওঁ যে বৰষুণ যেতিয়া বহুত নেৰা নেপৰা বৰষুণ দিব তেতিয়া বানপানী সম্ভাৱনা থাকে বা তোমাৰ ভূটান আমাৰ। যিখিনি মানে উপৰ যিখিনি উত্তৰ ফালে যিখি আমাৰ দেশ আছে তোমাৰ চাইনা হক বা অৰুণাচল প্ৰদেশ আম যিখিনি। খন আছে তাতে যেতিয়া মানে প্ৰচুৰ পৰিমাণে বৰষুণ হয় তাৰপ যিখিনি আমাৰ নদী ইফালে আহে
উম
এতিয়া তোমাৰ তোমাৰ গুৱাহাটী তোমাৰ ব্ৰহ্মপুত্ৰৰ এ পৰিব আমাৰ উত্তৰ পাৰে কাৰণে আমাৰ উত্তৰ খিনি কৈছো আৰু আমাৰ যিখিনি নদী আছে প্ৰায়খিনি তোমাৰ অৰুণাচল প্ৰদেশ তোমাৰ এই চাইনা তাইনা তেনেকুৱা ঠাইপৰা আহিছে মানে আমাৰ নদীখিনিত গতিকে যেতিয়া মানে সেই। সেইটো চাইদে বৰষু বেছি হয় এতিয়া আমি মানে গম। বতৰ বিজ্ঞানৰ বিজ্ঞানীয়ে আমাক মানে সতৰ্কতা কৰি দিয়ে যে বানপানী হোৱাৰ সম্ভাৱনা আছে।
উম
গতিকে তেনেকৈ আমি সতৰ্ক হোৱাটো মানে প্ৰয়োজন যে বানপানী আহিলে আমি যিখিনি আমাৰ ঘৰুৱা সা সঁজুলি আছে যিখিনি প্ৰয়োজনীয় সেইখিনি মানে আমি এ ওপৰৰ মানে ঔষধ খাই লৈ নিব লাগে বা আমাৰ যিখিনি পোহনীয়া গৰু ছাগলী আছে হাঁ মুৰ্গী আছে সেইবোৰ এনেকুৱা কিন্তু চৰকাৰে এতিয়া কৰিব লগা বুলি ক'লে যিমান খিনি আমাৰ নদী আছে নদী খিনিত মানে অলপ মানে মজবুত ধৰণৰ মাত প্ৰবণ হতে
হয়
কিন্তু যিহেতু এইটো এটা প্ৰাকৃতিক দুৰ্যোগ ইয়াতো কোনো বাধা দিব নোৱাৰে এইটো হবয়ে হোৱাটো।
হয় কিন্তু তাৰ মাজতো তাৰ মাজতো মই ভাবো যে মই ভাবো যে আমি মানুহ বিলাক। সজা সজা হব লাগে কিয়নো মই প্ৰায় দেখিবলৈ পাওঁ আমাৰ গুৱাহাটী মহানগৰ খনত যে কিছুমান যিবিলাক নেকি আমাৰ ঘৰৰ জাবৰ জোথৰ বোৰ
উম উম উম
আমি তোমাৰ সেইবোৰ নলা ন দমাত নেপেলাই
উম
কিছুমান গুৱাহাটীতে কিছুমান জি এম চিৰ ঠাই আছে আৰু যিহেতু গুৱাহাটীৰ মানুহবোৰ প্ৰায়ে অহা যোৱা অহা যোৱা কৰি থাকে বা গাড়ী মাজে সদায় অহা যোৱা কৰে আমি যদি নিজৰ গাড়ীখনত যদি সেই সেই সেই জাবৰৰ বেগটো লৈ যাই লৈ যাই কিনে সেই জাবৰৰ য'ত য'ত জি এম চি এলাও কৰিছে য'ত যত জি এম চি নেকি পাৰ্মিশন আছে যে এই এই ঠাই খিনি যাবৰ পেলাব বাবে আমি সদায় সেনেুৱা কিছুমান সৰু সৰু পদক্ষেপ লৈ আমি আমি হয়তো সতৰ্ক হ'ব পাৰোঁ।
পাৰ পাৰ পাৰ নিশ্চয় পাৰ।
উ কিন্তু কিন্তু তাৰ বিপৰীতে এতিয়া আমি কৰি আছো কি কৰি আছোঁ যেনে ধৰা তোমাৰ এতিয়া মই তোমাৰ লেতেৰা পানীৰ কথা ক'বলৈ বিছাৰো তোমাৰ এতিয়া তুমি যদি এতিয়া যদি বৈশিষ্ট আশ্ৰমৰ যদি নদীখন চাবলৈ
অহ -অহ-
উ সেইখন তোমাৰ এতিয়া খুব লেতেৰা, হম কিন্তু তুমি আজিৰ পৰা প্ৰায় কেইমাহ মান পিছত যেতিয়া তোমাৰ চত পূজা আৰম্ভ হব, তুমি চত পূজাৰ পূজাৰ অ চত পূজাৰ দিনাই যাবা আৰু তুমি নদীখন দেখিবা পানী বগা হৈ আছে তুমি নিজৰ তুমি নিজক দেখা পাবা ইমান চাফা পানী।
তাকেতো
বৰ্তমান গ'লে তুমি তুমি হয়তো হেৰাই যাবা তাত। এনেকুৱা কিছুমান মানে পৰিস্থিতি।
তাকে তাকে এতিয়া মানে ইফালে তোমাৰ। মানে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে তোমালোকৰ সেইফোনে বানপানীটো ক'লে এতিয়া গুৱাহাটী কৃতিৰ্ম বানপানীয়ে হয়। কিন্তু এতিয়া আমাৰ ইফালে যি। খিনি মানে জিলা আছে ধেমাজি, লখিমপুৰ, ইয়াতে মানে বানপানীটো আহিলে মানে এনেকৈ আহে তোমাৰ খেতি -বাতি নষ্ট কৰি দিয়ে।
আচ্ছা।
এইটো মানে তোমাৰ মানে ডাইৰেক্ট মানে যিটো মানে কয় আমাৰ প্ৰাকৃতিক বানপানীটো।
উম!
সেইটো মানে এইটো বৰষুণ দিলে বা তোমাৰ যেতিয়া তোমাৰ মই কলোয়ে তোমাৰ অৰুণাচল চাইডত মানে যেতিয়া পানী বাঢ়ে বাঢ়িব তেতিয়া এইটো হয় এইফালে। এতিয়া তোমাৰ মানে বহুত দেখিছো সমস্যা নিউজত আহিয়ে আছে তোমাৰ ধেমাজিত অলপতে এখন তোমাৰ যে চিমে চা এখন ৰেলৰ বিজ ভাঙি ভাঙি গ'ল।
উম!
তোমাৰ বানপানীৰ বানপানীৰ কাৰণে আৰু তাৰ সিফালৰ মানুহখিনি মানে এইটো নতুন সমস্যা। নহয় তেওঁলোকৰ মানে জন্মৰ পৰা মানে পাই আহিছে এইটো সমস্যা বানপানীৰ সমস্যাটো, যে হৈয়ে আছে প্ৰতি বছৰে কিন্তু চৰকাৰে এতিয়াও মানে ব্যৰ্থ যোয় সেই বানপানীখ ৰখাত কাৰণ মই যেতিয় পৰা সৰুৰ পৰা জনা হৈছো বানপানীৰ কথা। মানে বেলেগত নহলেও ধেমাজি আৰু লখিমপুৰত বানপানী হয়য়ে মানে প্ৰায় দেখিছো আৰু মই এবাৰ গৈছিলোঁ। চাওতে মে মই দেখিছোঁ যে বানপ পানী হোৱা জেগাবোৰ কেনেকুৱা মানে গোটেই মানে তোমাৰ পথাৰ বিলাকত বালিয়ে মানে ধুই দিয় ধুই দিয়ে মানে গোটেই।
আৰু মই ভাবোঁ যে চৰকাৰেও চৰকাৰে এই বানপানী যে আছে তাত তাত তোমাৰ এটা মই সৰু এটা উদাহৰণ দিব বিল আহিছো আমাৰ গুৱাহাটী মহানগৰ ৰুক্মিণী গাঁও যে শুনিছা চাগে, ৰুক্মিণী গাঁৱত মানে খুব বানপানী হয় ঠিক আছে। এতিয়া বানপানী হ'লে তাত ম এনেকুৱা পৰিস্থিতি হয় বাইক ডুব যায়, ই ৰিক্সা ডুব যায়। মানে এনে এনেকুৱা ধৰণৰ বহুত বেয়া বেয়া পৰিস্থিতি হয় এই ঠাইখিনিত ঠিক আছে এতিয়া সেই ঠাইখিনিত বানপানী ৰখোৱা বানপানী ৰখোৱা এটা সমাধান আছে মানে তাত এটা বহুত ডাঙৰ মানে জাবৰৰ এটা খাল আছে আৰু হা।
উম! উম!
তাত যদি সেই খালটো যদি খান্দি দিয়ে মানে মানে মই নিউজত তাৰে কোনোবা তাৰে মানে অ তাৰে মানে লোকেল মানুহ এজনে নিউজত কৈছিলে যে সেই জাবৰ সেই সেই পিটনিটো যদি খান্দি দিয়া হয় পানীখিনি তাত যায়। তাত যোৱাৰ ফলত তাত যোৱাৰ ফলত আমাৰ ৰুক্মিণী গাঁৱত বানপানীৰ সৃষ্টি নহয় কিন্তু চৰকাৰে কিয় কৰে নাই জান নাই কাৰণ চৰকাৰে তাত জাবৰ পেলাব দিছে আৰু আৰু জি এম চ তাৰ পৰা কিবা লৈ আছে এনেকুৱ ধৰণৰ চৰকাৰৰ লাভ হৈ আছে। ত' সেইকাৰণে চৰকাৰে লগালে বানপানীয়ে হওঁক কিন্তু নিজৰ লাভটো এৰি দিয়া নাই মানে।
আৰু সেইটো সবাৰ চৰকাৰ মানে নিজৰ লাভটো এৰি নিদিলে, কেনেকে হব কাৰণ আমিয়ে চৰকাৰক উঠাইছো ভুট। সেইফালে, চৰকাৰে যদি আমাৰ বাবে নাভাবি নিজৰ লাভটো ভাবে সেইটো নহ'ব। সেইটোৰ ওপৰত আমিও মানে, মাত উঠাব লাগিব। কিন্তু, তুমি ভাবা নে যে বানপানী পানীৰ ফলতো মানুহৰ কিছুমান সুবিধা মানে, লাভ হয়।
বানপানী লাভ মানে মই তোমাৰ কেনেকুৱা ধৰণৰ লাভ দিব জানা এনে, কিছুমান মানে, গুৱাহাটী মানুহত বানপানীৰ সময়ত মানুহে ভাল ইনকাম কৰে, কেনেকে ধৰণে, এ, ভেল, ভেল দুখনমান বনাই বনাই আনিলে কল গছ কাটি ভেল দুখন মান বনাই আনিলে। এই ইটোপাৰৰ মানুহ সিটোপাৰলৈকে লৈ গ'ল চল্লিশ টকা। এনেকে কিছুমান এনেকে কিছুমানে যদি গোটেই বছৰটোও খাব নাপায় নহয়। সেইখিনি টাইমত কিন্তু এটা ভাল ইনকাম কৰে।
ঠিক কৰিছা ঠিক কৰিছা। এতিয়া তোমাৰ গুৱাহাটী মহানগৰ ক্ষেত্ৰত সেনেকুৱা তোমাৰ যিহেতু তাতে মানুহ সেইপিনে খেতি বাতি খুব কম এতিয়া তোমাৰ। পিছতে চাব গ'লে তোমাৰ যেতিয়া বানপানী আহে, বানপানী আহিলে মানে ইয়াৰে যিখিনিয় খেতি পথাৰ আছে। গোটেই খেতি পথাৰ‌ ধুই লৈ যায়। মানে, যিখিনি তোমাৰ বাহিৰা পলস আছে। মাটিত থকা যিটো মানে, আমাৰ প্ৰয়োজন থাকে। ধান খেতিৰ কাৰণে।
অ'!
পথাৰটো মানে, বানপানীৰ জৰিয়তে আহে, পথাৰবিলাকত। আহি তোমাৰ, যেতিয়া বানপানীটো মানে, শুকাই যায়। যেতিয়া, বানপানী নোহোৱা হৈ যায়। তেতিয়া মানে, তোমাৰ সেই পথাৰখন মানে, বানপানীৰ মানে, খেতিৰ কাৰণে, বহুত উপযুক্ত মানে, আমি দেখিছোঁ, উপযুক্ত হৈ পৰে। কাৰণ, তোমাৰ যিখিনি পলশ পৰে সেই পলসৰ ফলত মানে ধান খেতি বহুত। উচ্চ মানৰ মানে ভাল হয় আৰু।
হয় হয়। আৰু বানপানীত থাকে গাঁওবাসীসকলক খুবেই কেতিয়াবা হয়তো মথাউৰি ভঙাৰ। কিছুমান তোমাৰ মই কৈছোয়ে তোমাৰ মই এইটো ক'বলৈ বিচাৰিছোঁ যে ইতিবাচক নেতিবাচক দিশ সকলো বস্তু। এইটোৱে থাকে ঠিক তেনেকে বানপানীৰো হয়তো আছে।
আছে এতিয়া তোমাৰ ইতিবাচক বুলি কলে তোমাৰ মই কলো এনেকে পলস পেলাই। আৰু কিছুমান এনেকুৱা অঞ্চল আছে যে। যিবিলাকৰ মানে গাঁৱলীয়া মানুহ যিহেতু, বিশেষকে তেওঁলোকে ইমান চাকৰি বাকৰিত ইমান গুৰুত্ব নিদিয়। যিহেতু খেতি বাতিতে জীয়াই থাকে। তেওঁলোকে যেতিয়া বানপানী আহে বানপানী আহিলে তেওঁলোকৰ। এই যিলাক মানে জেগা আছে ঘৰৰ ওচৰৰে ধৰা এখন পথাৰ আছে তেওঁ বহুত পানী হৈছে। তেওঁলোকে মাছ মাৰিব পাৰে মাছ মাৰি সেই মাছ। বিক্ৰী কৰি তেওঁলোকে মানে নিজৰ এ দুবেলা দুমুঠি মানে পুৰাব পাৰে।
উম।
আৰু এইফালে তোমাৰ। অনিষ্টটো বহুতে কৰে বানপানী কাৰণ খেতি পথাৰ যদি এবাৰ খেতি কৰে, তাতে বানপানী হৈ যায় গোটেই খেতিখন তোমাৰ নষ্ট। গোটেই কৃষকজনৰ এবছৰৰ কষ্ট এনে অথলে গুচি যায়।
হুম হুম।
গতিকে বানপানী যিমান দিয়ে সিমান লৈ যায়, বুলি মই ভাবোঁ আৰু গাঁৱৰ গাঁও অঞ্চলবিলাক বিশেষকে।
হয় তুমি একদম ঠিক কথা কৈছা। আৰু বানপানীৰ সময়ত বানপানীৰ। সময়ত আমাৰ এনেকুৱা হয়, কেতিয়াবা যদি আমি কলেজো গৈছোঁ আমি কলেজৰ পৰা আমি এতিয়া ঘৰ কেনেকে আহিম কাৰণ। বানপানী হৈ গ'ল এতিয়া।
উম উম ঠিক কৈছা।
আৰু কেতিয়াবা কেতিয়াবা এইটো আমি উপায় নাই কলেজ আজি বা আমি স্কুল যাবই লাগিব। পৰীক্ষা পাতি দিছে আমি যাবই লাগিব, লাগিলে বানপানী ডুবিয়ে ডুবিয়ে নহয় কিয় এনেকুৱা কিছুমান পৰিস্থিতি। সন্মুখিত কাৰণে। কিছুমান আমি নিউজ চেনেলতে দেখিবলৈ পাইছোঁ। তোমাৰ তোমাৰ তোমাৰ তোমাৰ‌ দিল্লীত এখন ঠাই আছে বহুত ভিতৰত। ভিতৰত আছে এজন ডাঙৰ তোমাৰ আহ কন্টেন্ট ক্ৰিয়েটৰ এজনে আম দেখিবলৈ পাইছিলো তেখেতৰ জৰিয়তে তোমাৰ দিল্লীৰ নিচিনা এখন ডেভেলপ ঠাইত তাতে ভিতৰত বানপানী হয়
স সে আৰু কি ক'বা তুমাৰ দিল্লী গুৱাহাটীত যেনেকুৱা অৱস্থা দিল্লীটো এনেকুৱা অৱস্থা। হৈছে বৰ্তমান তোমাৰ জাবৰ, জোথৰ পেলোৱাৰ ফলত মানে যিখিনি নলাত নৰ্দমা থাকে খিনি মানে ভৰ্তি হৈ থাকে পানী জাবৰ বাট নাথাকে আকৌ সেই পানীয়ে তোমাৰ ওপৰলৈ উঠি আহি গোটতে ৰাস্তাটো মানে বুঢ়াই পেলাই সেনেকুৱা আৰু
টো সেয়াই আৰু কি কবা ত' এনেকুৱা কিছুমান আমি এতিয়াৰ পৰাই যদি সজাগ হওঁ আমি আমাৰ এই প্ৰজন্মইটো যদি সজাগতা কৰি তলো গোটেই সমাজখনক তেতিয়া হয়তো আমাৰ আহিবলগীয়া প্ৰজন্মই এইখিনিৰ ভুক্তভোগী হব লগীয়া নহব। গতিকে মই ভাবো আৰু তুমিও এইখিনি মই তোমাক মোৰ ফালৰ পৰা কব বিচাৰো যে তুমি তোমাৰ গাঁওখন তথা মই মোৰ সমাজখনক আমি এনেকে আগবঢ়াই যদি এজন দুজনে। আগবঢ়াই লৈ যাওঁ তেতিয়া আমাৰ আহিবলগীয়া প্ৰজন্মই হয়তো ইমানখিনি কষ্ট নাপাব।
কষ্ট নাপাব সঁচা কথা কৈছা তুমি।
উম
তাকে বাৰু বহুত ভাল লাগিল ত সেইখিনি তোমাৰ লগত বহুত খিনি ম তোমাৰ পৰা শিকিব পাৰিলো।
হয় হয় মই তোমাৰ পৰা আজি তোমালোকৰ গাও অঞ্চলনো কেনেকা কি বানপানী কি ক্ষতি কৰে কি ক্ষতি নকৰে বহুখিনি কথা শিকিব পাৰিলো ধন্যবাদ
ধন্যবাদ ধন্যবাদ তোমাৰ ধন্যবাদ থাকিলে এতিয়ালৈ বাৰু ৰাখো ঠিক আছে হ'ব দিয়া